হেল্ল'।
হেল্ল'।
উম, কি কৰিছা?।
অ', অ। কিহেৰে খালা ভাত, মইও শুইছো, ভাত চাত খাই।
অ', এই মাছ আছিলে আজি। মাছেৰে খালো আৰু।
মাৰো একেই।
অ।
উম, বৰশুন দিয়া নাই সেইফালে?।
বৰষু ন, নাই দিয়া ৰ'বা, ইমান গৰম দি আছে। বৰষুণ দিলে ভাল আছিল।
তাকে, আমাৰো এইফালে এতিয়া দিওঁ দিও কৰিছে, কি বা কৰে। ইমান গৰম। তাক তাকেই ইমান গৰম আৰু, উম, তাকেইতো।
বাকী, ঘৰৰ পিনে খবৰ?।
ঘৰ-ঘৰৰ, বৰ ভালেই, তোমাৰ ভালনে?।
উ, ভালেই আৰু।
উম, অম্বুবাচী মেলা যোৱা নাই চাবলৈ?।
এ নাই যোৱা ৰবা, তেনেকে আৰু হোষ্টেলৰ পৰা এলাও নকৰে নহয়, আমাক।
অ', অ', তাকেই। আৰু মানুহ বহুত ভিৰ হৈছে নহয়, নাই, নাই যোৱা মইও।
অ', মানুহটো বহুত ভিৰ হয় ন'।
উম, তাকেই তো, আজি লাষ্ট চাগে ন'?।
অ', আজি লাছ।
উম, উম।
আৰু ছোৱালী মানুহ, তেনেকে অকলে যাব, ভাল নালাগে ন'।
তাৰে কিছুমান, আকৌ কেনেকুৱা ধৰণৰ মানুহবোৰো থাকে।
উম, মানুহ বিলাক যাইহে মন্দিৰত কিন্তু সিহঁতৰ, মানে তি অলপ বেলেগ টাইপৰ। সেইটোকাৰণে, যাবা ভাল নালাগে।
উম।
এ ইষ্টেট মানে এইবা ওলাই থাকে, নহয়। যাব মানে, কিবা কিবি উৎপাত কৰিব।
তাকেইেতো ইঞ্চালাত পায়ে থাকো। উম, উম, হোম।
উম, আমাৰ একেই, আমাৰো বন্ধ।
ফুৰিবা, কালি ফুৰিব যাবা কৰবাত?।
এ নাযাওঁ কত যাম, শুম দিনটো।
বন্ধ হলে আৰু, সোমাইছে আৰু।
কিন্তু, কিন্তু প্ৰেজেন্টেচন, কেচ ষ্টাডিও লিখিব আছে। লিখা হোৱাই নাই, এতিয়ালকে মোৰ।
লিখাটো মোৰ বহুত ভাল পাওঁ। নাই ৰবা, লিখিব ইচ্ছা'ই যোৱা নাই।
তাকে তো, কি যে কৰিম। অ', সেইদিনাখন তোমাক কাৰেক্সন কৰিব দিছিলে নহয়। হল নে নাই তমাৰ কাৰেক্সন কেইটা?।
অ। নাই এ হোৱা, হোৱা নাই মানে, কৰিম বুলি ভাবি আছো। কিন্তু, কৰিব মানে ইচ্ছাই হোৱাই নাই।
তাকে মোৰোহে, কৰিব মন নাযায় যে আমনিয়ে লাগে বিৰাট ঘৰলৈ জুলাইতে যাম আৰু। বন্ধ, গৰমবন্ধ দিব নহয়।
আ, অ', মই জুলাইতে যাম আৰু।
অ', জুুলাইতে উম। উম, তেতিয়াই চবকে গৰম বন্ধ দিবা আৰু। ডিউটি নাই, হোৱা নাই এতিয়া। এতি-এতিয়া চাগে আগষ্ট, ছেপ্তেম্বৰত হ'ব আৰু। এতিয়াতো নহয়।
ক'ত-ক'ত ডিউতি দিয়ে তোমালোকৰ।
ডিউটি আমাক হেলথ চিটিত দিয়ে। জি এন আৰ চিত দিয়ে, জি এম চি এইচত দিয়ে।
অ', ভালেই দেখোন।
উম, খালি। তোমালোকৰ ক'ত
অ', আমাৰো অ', দিয়ে জি এম চি ত দিয়ে তাৰপিছত তোমাৰ
উম, উম, তুমি কি কৰি আছা বি এছ চি কৰি আছা ন।
অ', মই বি এছ চি কৰি আছো।
উম, মই ভাবিছোঁ জি এ নেম কৰি আছা নেকি।
নাই-নাই নহয় বি এছ চি য়ে কৰি আছো।
অ', বি এছ চি টো চাৰি বছৰ ন?।
উম, সেইটো চাৰিবছৰ।
তাকেই বৰ কষ্ট দেখোন তোমাৰতো আৰু পঢ়িব লাগিব এতিয়া হ'লে।
এ, বহুত পঢ়িব লাগে।
তাকেই।
পঢ়াতো পঢ়াই লিখাও বহুত লিখিব দিয়ে।
হে আমাৰো একেই পঢ়া-পঢ়া লিখাও ইমান।
আহিল নাৰ্চিংত কৰিবই লাগিব এতিয়া।
অ। উম।
ফুৰিব যোৱা নাই নেকি বন্ধত।
ফুৰিব ফুৰিব মানে কি আৰু কত যাম আৰু শ্বিলং যাম বুলি ভাবিছোঁ গৰম চাও পূজা কৰা
যাবতো বহুত জাগাতেই মন যায়, পইচাহে নাই।
উম, তাকে।
হা।
হা কাৰ খবৰ।
তোমাৰ ভালে না, তোমাৰ মা দেউতাৰ।
অ', আছে আৰু ঠিকে।
উম উ তাকেই
ইমান গৰম খিৰিকীৰ ওচৰত বহি আছো এতিয়া ইমান ধুনীয়া অকন অকন বতাহ আহিছে
অ এ আমাৰ পিনে আৰু ইমান মহ দুনীয়াৰ মহ বতাহ অলপ অলপমান দিয়ে আৰু
তাকে
আৰু ৰাতি খিৰিকী খুলি থব নোৱাৰি ন কিবা সোমাই আহে
অ এ মইতো খিৰিকী খুলিয়ে শুও ইমান গৰম লাগে নোৱাৰি নহবা
উপায় নাই আৰু গৰম লাগিলেও ফেন চেন লগাই হলেও শুব লাগিব আৰু উপায়টো নাই
তাকেইতো আমাৰ ৱাৰ্ডেন মেমেটো এ চি দিয়া কথা আছিলে কিবা হলে
উম ভালে দিয়া তোমালোকৰ আমাৰ হে আৰু ফেন লগাই শুব লাগে।
উম তোমালোকেতো বিএছচি কৰি আছা তোমালোকতো বেছি ফেচিলিটী দিব লাগে।
এই নকবা আৰু নামতহে আৰু কলেজখন আছে। মানে ফেচিলেটি নামত একোই।
উম।
কোনোবা দিনা মানে বাথৰুমৰ লেতেৰা হ'ব কিচ্চেন বেয়া হ'ব। ঠাণ্ডাটো বেয়ায়েই ক'বই নালগে।
হো তাকেহে।
কিবাকে আৰু থাকিব লাগিব আৰু
উম যেনে তেনে আৰু কেইবছৰ মান আৰু
উম মোৰতো বাৰু দুবছৰ কমপ্লিট হলে বাৰু
তাকেইটো কমপ্লিট হওঁক আৰু যেনেতেনে তাকে
নিশ্চয় তোমাৰ তেতিয়া কমপ্লিট হ'ব
মোৰ আৰু এবছৰ নেক্সট ইয়েৰ শেষে হ'ব
উম ভালে দিয়া পিছত ক'ত কৰিবা
তাৰপিছত চাগে মই তিনচুকীয়া ফালে নহবা তেজপুৰতে কৰিম চাগে
তেজপুৰতো মোৰ লগৰ আছে বহুত কেইজনী মানে জেএনেম কৰা।
অ অ।
অ তেজপুৰতে পঢ়ি আছে আৰু কেইজনিমান।
অ হয় নেকি অ অহ।
তোমাৰতো ওচৰতে হ'ব ভালে হ'ব দিয়া।
অ মোক চিনাকি কৰাই দিবাচোন তোমাৰ লগৰজনীৰ লগত।
অ ঠিক আছে বাৰু কেতিয়াবা দিম আহিব নহ'লে কেতিয়াবা। তুমিটো গুৱাহাটীতে থাকা নহ।
গুৱাহাটী থাকোঁ অ।
অ কেতিয়াবা এইবাৰ ফুৰিব যাম।
উম তাকেই বহুত দিন হ'ল নহয় তোমাক লগো পোৱা নাই।
অ আহিব আকৌ তুমিতো ফোনে নকৰা।
এ কি ক'বা আৰু ব্যস্ত ইমান।
উম। সেইটো হয় বাৰু ডিউটি ক্লাছ কিমান এইবোৰ থাকে।
তাকে মইও আকৌ ভাবোঁ তুমিও ব্যস্ত হৈ আছা নেকি সেইকাৰণে ফোন কৰাই নহয়।
সেইটো হয় কেতিয়াবা টাইম মিলাই কিনে কথা পাতিব লাগে আৰু।
অ অ তাকেই পুৰণা লগৰ নহ কথা পাতি। লে ভাল লাগে কেতিয়াবা উম উম। উম উম তাকে। বাকী আৰু এচাইনমেন্ট বোৰতো বহুতেই চাগে নহ তোমালোক।
অ এচাইনমেন্ট বহুতে দিয়ে ৰবা এচাইনমেন্ট কৰি কৰি।
তাকে কিন্তু ঠিকে নহয়। এচাইনমেণ্ট বিলাকে ইমানকে।
মোৰো চাক লগীয়া আছে। এচাইনমেণ্ট চাবমিট দিব লাগিব আকৌ আজি। আছে সেইবোৰ লিখিব আছে।
অ আমাৰো সেনেকাই। নোটছ এচাইনমেন্ট সেইখিনিয়ে কৰি থাকিব লাগে।
উম উপায় নাই কৰি থাক।
উম তাকেইতো।
এই হ'বই দিয়া বেছি দিন নাই আৰু তোমাৰ।
অ বেছি টাইম নাই আৰু অ মানে বেছি দেৰি বেছি দিন নাই আৰু।
ফাইনেল এক্সাম কেতিয়ালে হ'ব।
ফাইনেল এক্জাম চাগে নৱেম্বৰ ডিচেম্বৰ মানতে হয় নেকি বা তাতকে আগতো হ'ব পাৰে চি
এক্সাম তোমালোকৰ কলজটে হব?
উম হম
একজাম তোমালোকৰ কলেজতে হয়
উম উ কলেজতে হয় এক্সাম
অ।
তোমাৰ অ তোমালোকৰ কৰবাত কলেজতে হয় না বেলেগ চেণ্টাৰ পৰে।
অ আমাৰো কলেজতে হয়।
উম তাক।
উ বাকীটো ভাত চাত খোৱা হ'লে নহ।
তোমাৰো হ'লে নহ।
অ হ'লে দিয়া এতিয়া খোৱা নহলে
অ দিয়া তেনে উম উ উম